হেল্ল'
তাই ক'ত আছে?
এয়া তোমাৰ মোৰ ঘৰতে, তুমি?
মই এয়া, ঘৰৰ পৰা অকন ওলাই যোৱা ৰাস্তালে।
অ', মই তোমাৰ ঘৰতে আছো এনে কতনো যাবা এতিয়া খা বতৰ ডালো কেনেকে কৰি পিছে
অ', এই বতৰটো বেয়া কৰিলেই ভাল মানে কি জানা এতিয়া বহুত গৰম সেইকাৰণে বতৰ অকমান বৰষুণ দিওঁ
অ', বতৰটো কৰিছে ঠিকে আছে, কিন্তু মানে এতিয়া তোমাৰ, ভৰিবিলাক ফুটুকু ফুটুক ক'বাত ওলাই যাম টাউন চাউন আহ ফিলে। আকৌ যদি পুতুককতে বৰষুণটো দি দিয়ে?
সেইটো হয় বাৰু কিন্তু
সেইকাৰণে মানে তোমাৰ, পুতু ক'লোকে ওলাই যোৱা নাই। মই এই মাহোন এইফালে দোকানৰ ফালে ওলাই গৈছে, মও তোমাৰ এইফালে এনেই এপাক দুঘৰ মানে বেছি দূৰ নহয় গাড়ী চাৰি লও নাযাও, তোমাৰ এই ওচৰতে দোকান এখনত কিবা এনেই অকণ এপাক যাম আৰু ঘুগুনি চুগুনি পাওঁ যদি অকণ খাই আহিম।
শুই আছো।
ভালে কৰিছা, কিমাননো-কিমাননো ঘৰত থাকিবা কিমাননো শুবা কিমানোনো ঘূৰিবা, তোমাৰ ঘূৰি ঘূৰি আজিকালি আমনি লগা হৈছে।
সেইটোৱে ঘৰত থাকিব আমনি লাগে ঘূৰি থাকিলেও আমনি লাগে, ঘৰত ঘহি থাকিলেও আমনি লাগে কি কবা আৰু?
মানে জেগা নোহোৱা হৈ গৈছে নুঘুৰা তোমাৰ দূৰৰ বাহিৰে এনে ওচৰে
সেইটোৱে, এটা জেগাতে গৈ গৈ ভাল নালাগে ন'?
উম, আৰু তোমাৰ এনেকুৱা গলে মানে সৰু সুৰাকে গৈ ভাল নাই ক'বাত ভাল, দূৰ জেগা যাব লাগে দুদিন তিনিদিন মান থাকিব পাৰিম নে আমি যিমানখিনি এই যে সৰু সুৰাকৈ যে পইচা চইচা যে যাওঁ যে খৰচ যে কৰো
উম,
পইচাখিনি গোটাই পেলাই যে ডাঙৰ জেগা এটা যাব লাগে গম পোৱা?
অ', সেইটো হয় বাৰু এনেকে মানে পইচা টুক টাককে মানে সজাই গোটাই পেলাই যাব লাগে।
অ', এ তুমি কিমান সৰু সুৰাকৈ যাবা কোৱাচোন? সদায় সদায়, সেইখিনি সেইখিনি পইচা যদি আমি যদি ডাঙৰ যদি এটা গুচি যাওঁ ডাঙৰ, জেগা এটা ভাল, জেগা এটা গুচি যাব লাগে।
অ', সেইটো হয় বাৰু কিন্ত, এ শুনা না কথা এটা কওঁ। মানে এফালে যোৱা কথা আছে যাবা নেকি মানে টিপ এটাত?
উম, ক'তবা?
এনেই ধৰা এনেকে, গ'লো আৰু এনেকে শ্বিলং তিলং। শ্বিলং নহলে দাৰ্জিলিং লে গলোঁ হয়।
মই তোমাৰ, এই মাহতে যাবা নে গলে, কেতিয়া যাবা?
জুলাইৰ লাষ্টত যাম।
জুলাইৰ লাষ্ট চোন।
উম,
জুলাই লাষ্টত গ'লে পাৰিম মানে তোমাৰ আগষ্টত মাজত মানে নোৱাৰিম নেকি! মই এক্জাম হোৱা কথা আছে মানে
অ, অ, জুলাইৰ লাষ্ট মানত যাম বাৰু
জুলাই লাষ্টত তোমাৰ পঁচিশ ছাব্বিশৰ পৰা যাব পাৰিম। মানে তোমাৰ তিনি চাৰিত, অ এই ধুনীয়াকৈ পাৰিম দিয়া।
অ, অ, মানে মোৰ গাড়ীখনকে লৈ যাম বুলি ভাবিছো মানে
অ ওলাবা। অ মানে এদিন গোটেই কেইটা ভালকে লগ চগ খাই লওঁ ক'ত, ক'ত কেনেকৈ থকা হ'ব বাজেত চাজেত কিমান লাগিব সেইবিলাক কথা চথা পাতি ল'ম। তেতিয়াহে হেৰি হ'ব না এনে ওলাবা বুলি ক'লে ওচৰ জেগা হ'লেই নহ'ব নহয়, তাত তুমি পাঁচশ এহেজাৰ টকা এটা যদি লৈ গ'লে নহ'ব নহয় তাত মানে ভালকে বাজেটটো কিমান লাগিব কি কথা খোৱা -বোৱা কথা আছে হয় নে নহয়।
অ সেইটো হয় বাৰু কিন্তু লগৰকেইটা মল যাম বুলি কৈছে বাৰু সেইিন্দে মনে যাম যাম বুলি কৈ আছে, এতিয়া মই পোৱালি হৈ গ'ল আৰু যে তুমিএ আচা তুমি যাম বুলি ক'লে মানে হৈ যাব আৰু
অ মই -মই বাৰুতে মই বাৰুতে যাম দিয়া মই নোযোৱা কৈ নাথাকো মই যাম কিন্তু মানে ভালকে কথাটো পাতি ল'ম
অ মানে কাইলৈকে নাযাওঁ নহয় মানে কি জানা কাইলৈ কথাটো পাতিম বাৰু মই
অ, অ।
মানে লগৰ খিনি আহিব এতিয়া কাইলৈ মানে অকণ দেওবাৰ ন চবে ছুটি পাইছে ন সেইকাৰনে কাইলৈ লগ কৰিম বুলি ভাবিছো মানে
অ কাইলৈ নহলো বা কাইলৈ বা কাৰোবাৰ কাম থাকিলো কাইলৈ নহলো পৰহি নহ পৰহি তাৰগদিনাখন নহ'লো গোটেই কেইটা লগ কৰিম ধুনীয়াকৈ ভালকে কথা চথা পাতিম যে বাজেট কিমান হ'ব বাজেট কিমান লাগিব
মানে এনেকা পইচাটো ইমান টেনশন নাই বাৰু কিন্তু তেল ভৰোৱাত টো আৰু খোৱাতো থাকাতো মানে একো কথা আছে ন
অহ।
সেইটোৱে মানে এতিয়া কিমানকে কোনে কি ক কৰিব সেইটো মানে মিলাব চবকে ফোন কৰিব লাগিব নহ সেইকাৰণে মানে লগ ধৰি পেলাই একেলকে আলোচনা কৰাতে বেছি ভাল আৰু
অ। অলপ ভাল আৰু বেছি মানে এতিয়া তুমি তাত যদি দুহেজাৰ তিনি হোজাৰ টকাতটো নিলে নহ'ব
অ -অ -অ ম মোক এইটো কি জানা মোৰ মানে গাড়ী দুখন আছে এতিয়া
উম।
তুমি জানা এতিয়া কি বুলি কয় এতিয়া বলেৰখন আছে আৰু ছেভেন ডাব্লখন আছে এতিয়া কোন খন লৈ যায় দুখনৰ ভিতৰত
বলেৰ' খন নিব পাৰে।
মানে কি জানা অকণমানতো অলপ দুৰ জোগা ন এতিয়া গৰমো দিছে এতিয়া জুলাই মাহটো অলপ গৰম পৰিব ন সেইকাৰণে মানে কমফৰ্ট থকা গাড়ীখন লাগে, আৰাম
অ।
মোৰ লগত মানে পোৱালি কেইটা যাব জানা? লগৰ আৰু চাৰিটা ওলাই আছে মোৰতো পাঁচটা তোমাৰটো ছটা
অ।
এতিয়া এই এ চছেভেন ডাবলখনকে লৈ যাও নেকি চেভেনচিতাৰ যেতিয়া
পাৰা সেইখনেই নিব পাৰা সেইখনত ভালো লাগিব গৈ মানে তোমাৰ বলেৰখনত তোমাৰ অলপ বেয়াও হয় দিয়া, অ ভাল কমফৰ্ট গাড়ীখন লৈ গলে ভাল লাগে বোলো
এইকাৰণে কাৰণে কৈছো চছেভেন ডাবুল' খন লৈ যাও ইয়াত অকণ আৰামো হব ইমান কষ্টও নাপাম তালৈকে দূৰ জগা যেতিয়া
অহ।
মানে
হ'ব বাৰতে মই যোৱাত আপত্তি নাই মই যাব পাৰিম বাৰতে
অ একো নাই কাইলৈ বা পৰহিলে এনেক আলোচনা লগ কৰি আলোচনা কৰিম আৰু কেনেকে কেনে কেতিয়া কি যাম মানে আৰু মোই মানে গাড়ীখন চাৰ্ভিচিং দিয়া হল মানে হৈছে হোৱা হোৱা হৈছে মানে বুলি
হ
গাড়ীখন মানে চাৰ্ভিচিং দিম বুলি ভাবি আছো মানে।
অ যোৱাৰ আগত চাৰ্ভিচিঙ দি ল'বা মুবিল চবিল চেঞ্জ কৰিব আছে যদি কৰি ল'বা এয়াৰ ফিল্টাৰ চেয়াৰ ফিল্টাৰ চেঞ্জকৰিব আছে যদি চে ইউজ কৰি লবা পাৰিলে গাড়ীখন তোমাৰ ধুই পখালি ল'বা ধুনীয়াকৈ অঁ।
আৰু পাৰিলে হে কি কম জানা এইয়া জুলাই- জুলাই নহয় জুলাইৰ মাহ ভাগত মানে আজি কিহত কিমান তাৰিখ আজি
আজি তোমাৰ তিনি নে চাৰি তাৰিখ নেকি আজি
এয়া দচ তাৰিখ মানে এটা কাম কৰিম চাৰভিচিঙ টো দি আহিম
উম।
আমিতো বিশ একৈশ তাৰিখ মানে ওলাই দিম।
অ বিশ তাৰিখে ওলাই দিম।
আমি দশ এঘাৰ তাৰিখ মানে চাৰ্ভিচিং দি আহি মানে কাপোৰ- চাপোৰ অলপ কিনিব লাগিব ন অকণ যাম যেতিয়া
অ কাপোৰ- চাপুৰ ও কিনিব লাগিব।
উম সেইকাৰনে মানে এতিয়া অলপমান কাপোৰ টাইম পাওঁ যদি কাপোৰ চাপোৰ কিনি আনিম নহ'লে টাইম নাপালে ৰাতি কিনি আনিম
টাইম পাও যদি সেইদিনাখনে কিনি দিম।
অ সেইটোয়ে অলপ মানে কাপোৰ চাপোৰ লাগে ন সেইকাৰণে
হ'ব মোৰ একো আপত্তি নাই ওলাবা সেইদে শুনা। যোন দিনাখন চাৰ্ভিচিংখন চাৰ্ভিচিং দিব যাম গাড়ীখন
অহ।
সেইদিনাখনে তোমাৰ গোটেই কেইটাই যাম চাৰ্ভিচিং লাগিলে বেছি পোৱালি হলে সিখনো গাডী লৈ ল'বা গোটেইটা যাম চাৰ্ভিচিং তাৰ্ভিচিং দিম গটে কেইটাই ভাত পানী চাত পানি ভাত- চাত খাই লম তাৰপিছত তোমাৰ আহিবৰ সময়ত যদি টাইম পাওঁ তোমাৰ ৰাতি কেইটা আমি দহটা বজাততো সোমাই দহটা আগত যদি শুই যায় আমাৰ কাম চাম যদি চাৰ্ভিচিং চাবিচিং দিয়া ধুই পখালি যদি হৈ যায়
উম।
এনেকৈ যদি এনেকুৱা ছটা মানত যদি সেয়া কাম গাড়ী কাম যদি যে এনেকৈ ছটা মানত আহি তোমাৰ মলত সোমাই দিম কাপোৰ চাপোৰ ল'ম ধুনীয়াকৈ ৰাতি নটা-দচটা মানত ঘৰ আহি গলে একো কথা নাই নহয় হয়- নহয়?
সেইটো হয় বাৰু, চাওঁ এনেই এতিয়া পাই নাই গোটেইখিনি যাবলৈ এতিয়া কামো থাকে ন কিছুমান
অ চাই লবা এনেকৈ আকৌ আকৌ এটা বেয়া কথা হৈ গ'ল যে দেওবাৰে চবে ছুটি পায়। দেওবাৰে আক তোমাৰ গাড়ী চাৰ্ভিচিং দিব নোৱাৰিবা নহয়।
সেইটো হয় মানে মই মই এয়া এতিয়া বাৰ এয়া কাম চাম নাই বাৰু তেওঁ মানে সুধি ল'ম বাৰু। উম সেনেকাই যাম।
ছুটি লৈ পেলাই আকৌ, আমি যদি আকৌ তুমিয়ে যদি মই যাওঁ আকৌ লগৰ কেইটাও বেয়া পাব না।
নাই নাই সিহঁতে বেয়া নাপাই মানে কি জানা সিহঁতে মানে কৈছে তই - তই মোৰ কাপোৰ খিনি আনিবি মই মানে বেলেগ কেনে কাপোৰ লৈ আহিম মানে আহ এতিয়া মই তুমি মোৰো লগত ওলাব পাৰিলা ন সেইনা।
অ মই যাব পাৰিম দছ তাৰিখে তোমাৰ ছুটী লৈ ল'ম দিয়া।
মানে যাম যেতিয়া ভালকে ঘূৰি আহিম আৰু তাত বুজিছে ট্ৰিপটো কেনচেল নকৰিবা আৰু এতিয়া
এই নাই নাই নাই মই কেনচেল নকৰো দিয়া চিন্তা নকৰিবা।
উম হে ধুনীয়াকে যাম আৰু ঘুৰি মেলি একে ধুনীয়াক-
অহ।
পোৱা ধুনীয়াকৈ দছ তাৰিখে ওলাই দিম।
উম। দাৰ্জিলিঙে যাওঁ নেকি ন?
কোৱা‌ আৰু যোনফালে সুবিধা মিলে সেইফালে যাম, তাত আমি এদিন দুদিনৰ কাৰণে নাযাম। তিনিদিন চাৰিদিন মানতো লাগিবই যাওঁতে।
উম সেইটো হয় বাৰু। এনে ধুনীয়াকে ঘূৰিম আৰু এ যাম যেতিয়া ধুনীয়াকে এফালৰ পৰা চাই আহিম আও।
অ অ।
উম। পিছে তুমি ঘৰত আছা নে ক'ত আছা?
এয়া তোমাৰ ঘৰৰ আগফালে তোমাৰ পদূলিতে খোজকাঢ়ি আছো। মানে পদূলি মানে অকমান ৰাস্তা এটা আছে আমাৰ সেইকনৰ পৰা তিনি‌ তাতে খোজ কাঢ়ি আছো।
উম, উম, উম। ময়ো এই এখন চাইমুখে তোমাৰ কথা পাতি আছিলো লগৰ কেইটাৰ লগত।
অ' এ মই এইকনতে‌ মানে অকন এই মানে চকটোৰ ওচৰত সন্ধিয়াখন মানে আদ্দা অকণ বহে মানে গোটেইখিনি।
অ অ। সেইটো মানে।
উম, ভাল মানে সন্ধিয়া সময়ত ভাল। মানে ভালেই ভাল ভালেমান না ছটা পাঁচটা মানৰ পৰা তোমাৰ ৰাতি কেতিয়াবা দছটা এঘাৰটা মানে ডাঙৰ আড্ডা এখন বহে আও।
উম, ভালো লাগে কেতিয়াবা ‌লগৰ খিনি লগত
অ ভালো লাগে গোটেই কেইটা অ অ সৰুতে কেনেকুৱা আছিলো কাক তই অমুকক এনেকে কৈছিলি তমুকক সেনেকে কৈছিলি। তই মোক মাৰিছিলি মই তোক মাৰিছিলো এইবিলাক কথা শুনি ভালো লাগে, বেয়াও লাগে কেতিয়াবা।
অ সেনেকা মান ভাল হয় মানে কিছুমান ক্ষেত্ৰত ভাল হয় কিছুমানে তাৰমানে লগৰ আৰ লগৰখিনি পাই গলে বেছি ভাল লাগে আৰু মানে। কথা চথা পাতি থাকিবলৈ, কেনেকে টাইমটো গুচি যায় গমেই নাপায় মানে আৰ। পিছে চাহ তাহ খালা নে নাই?
চাহ তোমাৰ মই এই মাত্ৰ খাই আহিছো হে‌ জাছ, ‌ খাই পেলাই ওলাই, তাকেই দোকানৰ ফালে যাওঁ, পেকেট এটা খাওঁ মানে মুখখন ভাল লগা নাই মানে।
অ অ। দোকান যোৱা নেকি? মইও গৈ আছো ৰবা তুমি সেইখন সেইখনতে আছা নেকি?
অ।
অ' এটা কাম আছে পইচা আছে যদি এটা লৈ আহিবা।
তুমি কৈছা পইচা মোৰ পোন্ধৰ টকাতাহে আছে। মই চিগনেচাৰ এটাহে খাম মানে।
টো আছে যদি ফিজ এটা লৈ আহিব দিলোঁ হয়।
নাই নহয় পইচা মোৰ তাত। পোন্ধৰ টকা এটা আছে। মানে বিছ টকা এটা আছে। পাঁচ টকীয়া কিবা চিপছ এটা লৈ যাম দিয়া।
আৰু পাঁচ টকা এটা মিলাব পাৰিলা হয়।
নাই পাঁচ টকা অনলাইনতো নাই পইচা।
হ'ব দিয়া পাঁচ টকা চিগেৰেট এটা লৈ লোৱা।
এই তোমাক বস্তু এটা খাম দিয়া দুইটাই, পাঁচটকীয়া কি ধুনীয়া লাগে। তুমি খোৱাৰ পিছত মোক ক'বা। সিদিনাখন তোমাৰ এই ৰাতি, সিদিনাখন লগৰ এটাক মোক খোৱাই দিলো। লগৰটোৱে মানে কৈছে মোক কি বস্তু খুৱাই দিলি এনেকুৱা মজা লাগিছে।
অ-অ-অ এতিয়া মানে তোমালোকৰ কি বুলি কয়, ভন্টি কিহত কৰি আছে এতিয়া?
প্ৰথম শ্ৰেণী নে দ্বিতীয় শ্ৰেণী?
অ, ক'ত পঢ়ে তাই?
এইয়া হেই উঠাই মৰা প্ৰা-প্ৰাথমিক বিদ্যালয়।
হা হা?
এই উঠাই মৰা প্ৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে।
অ, অ এইটো কি বুলি কয়? পঢ়া-শুনা ঠিকে চলি আছে নহয় ন?
অ, এয়া পঢ়া-শুনা এতিয়া কি পঢ়া পঢ়া-শুনা মানে কেনেকে ধৰিব পাৰিবা ক শ্ৰেণী নে প্ৰথম শ্ৰেণী? অ এইবাৰ প্ৰথম শ্ৰেণী পাইছেহে। অকণ ডাঙৰৰ পৰাহে পঢ়াত আৰু চকুত দিম আও। নাই মই যোৱা নাই মানে মই অকণ ৰখি আছো। উম, যাওঁ আৰু দোকান দোকানত আকৌ কথা পাতি থাকিলে ভাল নালাগে না।
অ সেইটো হয় বাৰু। এতিয়া কি বুলি কয় পঢ়া-শুনা ঠিকে চলি থাকিলে হ'ল। ভালকে চাবা ভন্টি যেতিয়া।
অ, অ।
মোবাইল চোবাইল বেছি চাব নিদিবা সি
নাই, নাই, নাই মোবাইল এই চাবই নিদো।
উম, পোৱা কেতিয়াবা এনেকা মন কৰিলে চাব দিব আৰু এনেক এইবাহত কি স্কুলৰ পৰা কিবা কিবি দিয়ে ন লিখিবলৈ এইবিলাক দিব আৰু। উম, সেইটোৱে, হ'ব পিছে পঢ়োৱা নেকি?
মইয়ে পঢ়াওঁ তোমাৰ।
অ-অ, অ দিয়া পিছে হ'ব দিয়া ন?
অ পিছে